হেল্ল', উম, হেল্ল' শুনিছা?
হেল্ল',
হেল্ল', উম,
অ',
কথা শুনিছা? উম, কেনেকে আছা তুমি?
শুনিছো, ভালে আছো, তুমি?
ময়ো ভালে আছো আৰু কি কৰি আছে?
মই বহি আছো, তুমি?
উম, মই ক্ৰিকেট খেলি আছো।
হা?
শুনা পোৱা নাই।
মই গৈছো ক্ৰিকেট খেলি আছো, শুনা পালা?
অ', শুনা পালো পালো।
উম, আৰু কি কৰি আজি তোমাৰ পিলে বজাৰ আছে নেকি? ভাত খালো, খালো।
আমাৰ ফালে সোমবাৰে বজাৰ আছে।
অ', সোমবাৰে হয় নেকি? মই সেনেকে উম', অ,।
হা?
আৰু তুমি, তুমি ভাত খালা?
খালো।
উম, আৰু খবৰ ঠিকে আছে, ভালে আছে।
আচ্ছা।
উম, আৰু কি কয়, ফুৰিব যোৱা কথা আছিলে নহয় প্লেন কি হলে?
এ, নাযাওঁ আৰু।
কিয়?
এনে যাব মন নাই।
অ' উম, মানে তোমাৰ প্লেনটো কেনচেল হৈ গ'ল ন?
উম, মানে মই কৈ আছোঁ কি, তোমাৰ মই যাম, তোমাৰ আৱজটো অকণ ভইচ ব্ৰেক হৈ আহি আছে।
এ।
ভইচ ব্ৰেক হৈ আহি আছে তোমাৰ কথাটো মতলব অলপ অলপ শুনি আছোঁ আৰু শুনাও নাই।
অ' হা?
উম, মানে তুমি ফুৰিব নোযোৱা ৰিজনটো কেনচেল কৰি দিলে কাৰণটো কি বাৰু?
এনে আৰু।
উম উম, তেন্তেটো আমি অকলে হৈ যাম এতিয়া ফুৰিবলৈ যাম ক'লো।
উম।
এতেতো অকলে অকলে ভালো নালাগে। উম, লগৰ কেইটাক কৈছোঁ, তেন্তে হ'ব কৈছে মো উম, মোৰো এজনী ফ্ৰেণ্ড আছে, সিও যাম কৈছিল।
অ' সিন্দৰ লগতে গুচি যাবা।
উম, তুমি নগ'লে ভাল নালাগিব নহয়।
উম।
উম। আৰু পিচলে প্লেন কি কৰিছা?
গৰমবন্ধত ফুৰিব যাম বুলি ভাবিছোঁ।
উম, গৰম বন্ধতে যাবা মানে।
উম।
উম, ঠিকে আছে তেতিয়া হ'লে উম, গ'লে মোকো কবা ময়ো যাম বাৰু, ময়ো যাম।
অ', হ'ব অ'। কম দিয়া।
আকৌ উম, ক'বা প্লেন কেতিয়া কৰিবা। উম, গৈ, গৈছিলো চাইকেল বেয়া হৈ গ'ল।
অ', আচ্ছা।
এৰিগানন ফুৰি আহি গলোঁ।
অ'।
আৰু উ তুমি কলে
হা।
উ আৰু তুমি মতলব কলেজ যোৱা নাই?
নাই নগ'লো আৰু
তাকে সেইটো মানে মই সুধিব আছিলে কি, তুমি ফুৰিব যাম কৈছিলা এতিয়া নাযাওঁ কৈ আছা সেইটো কাৰণে কল কৰিছিলোঁ। আৰু মানে উ গৰম বন্ধতহে যাবা মানে তুমি ন?
তোমাৰ তোমাৰ আ আৱাজখন না ভইচ ব্ৰেক হৈ আহি আছে।
হেলো, হেলো, হেলো? আউছে আহা নাই দেখোন। নেটৱৰ্ক নাই, হেলো?